হেল্ল'!
অ', দাদা আপোনাৰ টেন্ট হাউচ এটা আছিলে বোলে?
হয়, হয়, হয়, মোৰ টেণ্ট হাউচ এটা আছিলে বাৰু।
অ', মানে বিয়া এখন আছিলে, মোৰ ভণ্টিজনীৰ বিয়া। আপুনি মোক
হয়। হয়, হয়, মই আপোনাক পাইছো। আপুনি আমাৰ এই নৰেন দাৰ ল'ৰা নহয় জানো?
অ', আমি সেই অলপ দিনৰ আগত লগ পাইছিলো, অলপ কথা বতৰা পাতিছিলো আপুনি আমাৰ
হয়, হয়, হয়।
অ', তাৰ পিছত মানে ভনী জনীৰ বিয়া, তাতে একমাত্ৰ ভণ্টি যেতিয়া মানে অকমান ধুম ধামৰে বিয়াখন পাতো বুলি ভাবিছো। তাকে অলপ ভাল টেণ্ট এটা লাগিছিলে।
অ', অলপ ভাল টেণ্ট এটা লাগিছিলে মানে কিমান মান মানে টকা খৰচ হ'ব বুলি আপুনি অনুমান কৰিব পাৰে বাৰু কওঁকচোন।
মানে এতিয়া তোমাৰ টেণ্টটোৰ কথ কথা যদি ক'বলৈ যাওঁ তেতিয়া তোমাৰ তাত বহুত মানে কথা আহি পৰে যিহেতু এতিয়া ব ৰ্তমান গৰমৰ দিনো চলি আছে। গতিকে সেই গৰমৰ দিনত তোমাক যদি ৰভা তলত অ', ফেন লাগে বা কুলাৰ জাতীয় বস্তু দিলেগে। বা ফেনতকৈ মানে কুলাৰত তোমাৰ অকণমান সেই বস্তু পাতি মানে দামখিনি বাঢ়ি যাবও পাৰে টেণ্টৰ। আৰু যদি একেবাৰে মানে হাই লেভেলৰ বস্তু লাগে তোমাক আ আৰ কাপোৰৰ পৰা ধৰি মানে এইসমূহ বস্তু যোনবোৰ সাজ পাৰ কৰা। গতিকে সেইবোৰ যদি উন্নত মানে উন্নত যদি দিওঁ। তেতিয়াহ'তে তাতো তোমাৰ অ', সেই যি দাম সেয়া বাঢ়ি যায়। গতিকে এতিয়া তোমাক মানে কেনে ধৰণৰ লাগে? সেই বিষয়ে যদি অকণমান ভালকৈ অৱগত কৰা। তেতিয়াহে মানে মই উচিত মূল্যটো তোমাক ক'ব পাৰিম।
হয়, আচলতে মানে আমি সেই ফেন বা কুলাৰসমুহ অ', বা আন এনে সৰঞ্জামসমূহৰ কথা আমি পিছে পৰে পাতিম। তাৰ বাবে আমাৰ হাতত বহু সময় আছে যিহেতু কিন্তু মই প্ৰথমে আপোনাৰ পৰা এটা আনুমানিক যিটো মানে আৰ কাপোৰে হওঁক বা যি টেণ্টৰ এটা নক্সা বা তেনেকুৱা ধৰি লওঁক এটা মানে সাধাৰণ টেণ্ট সাধাৰণ নহয় আচলতে এটা উন্নত মানৰ টেণ্টেই মই বিচাৰিম কাৰণ আপোনাক মই ইতিমধ্যে কৈছো যে ভনীজনী একমাত্ৰ ভণ্টী আৰু তেওঁৰ বিয়াখন আমি ধুম ধামেৰে পতাটো বিচাৰিছো আৰু এটা উন্নত মানৰ টেণ্ট লাগে যিটো মানে মানুহে চালে চ কৰুৱা ধৰণৰ হয় গতিকে ইমান এটা ভাল টেণ্ট আমি যদি দি এনেকুৱা বস্তু সা সাৰঞ্জামসমূহ বাদ দিয়া যায়, ফেন বা কুলাৰপনি এইবোৰ যিসমূহ বস্তুৰ কথ সেইখিনি বাদ দি অকল যদি মই আপোনাৰ পৰা টেন্টটো বিচাৰোঁ, লগত অ', চকী টেবুল এইখিনি যদি সামৰি মই আপোনাৰ পৰা বিচাৰো তেন্তে কিমান মান খৰচ পৰিব? এটা ভাল টেণ্ট উন্নত মানৰ।
হয়, হয়, যদি মানে তেনে ধৰণৰ এটা টেন্ট বিচৰা উন্নত মানৰ। গতিকে যিহেতু তোমালোক ঘৰৰে মানুহ বুলি ক'ব লাগিব চিনাকি গতিকে মই ভাবো তোমালোকৰ তিনি চাৰি লাখ টকা সেয়া মই অ', একেবাৰে মানে কৰিয়ে শেষ কৰি দিব পাৰিম গতিকে সিমানটো মূল্য পিছেৰ পৰাই যদি কিবা এটা হয় তেন্তে হ'লে মই আৰু অকণমান বাৰু মিলাবলৈ চাম। কিন্তু মানে সদ্যহতে যিহেতু তুমি কৈছা যে উন্নত মানৰ লাগিব। গতিকে মই ভাবো ন্যূনতম মানে সিমানটো তোমাৰ ভিতৰত হৈ যাব।
হয়, হয়, চাৰি পাঁচ লাখ টকা ন'।
হয়, হয়।
অ', তাৰপিছত আপোনাৰ চকী টেবুল এনেকে লাগিব যিখিনি ধৰি লওক মানুহ অলপমান সৰহকে মাতিছোঁ, এ, চাৰি, পাঁচখন গাঁৱৰ মানুহ মাতিছোঁ কাৰণ মানুহ অলপ সৰহকে মতাটো ভাল, যিহেতু আৰু আমাৰতো আপুনি জানেই যে চিনাকি ই বা সম্বন্ধীয় মানুহৰ পৰিমমানটো অলপ বেছি। গতিকে মানুহ ধৰি লওক, চাৰি, পাঁচ হাজাৰ মান মানুহ হ'ব, তাৰ বাবে কিমানখন চকী টেবুলৰ ব্যৱস্থা কৰিলে ভাল হ'ব অকল মানে ৰিচিপ্যনৰ কাৰণে? বাকী যিখিনি আহি পেলাই মানুহখিনি বহিব, তাৰ বাবে আমাক আ' অলপ বেছিকৈয়ে চকী লাগিব, গতিকে সেই চকী খিনিও মই এক্সট্ৰাকে ধৰিম। গতিকে আপুনি কওকচোন মানে কিমান কিমান চকী টেবুল বা চকী বা টেবুল লাগিব।
হয় মই ভাবোঁ, যদিহে তোমালোকে তেনেদৰে চাৰি পাঁচ খন গাঁৱৰ মানুহক মানে মাতি তিচা নিমন্ত্ৰণ কৰিছা। গতিকে মানে অকনমান আ' জেগাটো যদি ডাঙৰ হয় তেন্তে হ'লে সুবিধা অনুসৰি তোমালোকে, আ, এশ খন টেবুলৰ মানে যদি ৰিচিপচন টো কৰা। এতিয়া মই ভাবোঁ সুবিধা হ'ব, কিয়নো বৰ্তমান সময়ত মানুহৰ ওচৰত তোমাৰ সময়ো তাকৰ। গতিকে, হয় মানুহ খিনি আহি তোমাৰ
হয়
বেছি সময় যদি ধৰি ৰভা তলিত বহি থাকে
হয়, দাদা মই আপোনাক এটা কথা ক'ব বিচাৰিম, হয়, হয় মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ আছোঁ, আপুনি বাইকত ক'ৰবাত গৈ আছে নেকি বাৰু?
নহয়, নহয়।
আচলতে আপোনাৰ যি মোৰ যোগাযোগৰ যিটো আপোনাৰ মাধ্য ম তাৰ পৰা অলপমান বতাহৰ শব্দ আহিছে। যি আমাৰ বাৰ্তালাপত অলপমান অসুবিধাৰ সৃষ্টি কৰিছে। মই বিচাৰিম আপুনি যদি বাইকত ক'ৰবাত গৈ আছে, তেন্তে আপুনি অলপ সময় ৰখি লৈ মোৰ লগত যদি কথোপকথন আহ, কৰি থাকে। তেতিয়া মোৰ কাৰণে সুবিধা বা আপোনাৰ কাৰণে সুবিধা হ'ব।
হয়, হয় এতিয়া তুমি কোৱাছোন অ' সেই শব্দ যি কোলাহলৰ কথা কৈছিলা ব তাঁহৰ শব্দ সেয়া এই বৰ্তমান আহিছে নেকি?
নাই, নাই এতিয়া বৰ্তমান মই পোৱা নাই। গতিকে আপুনি আপোনাৰ কথাটো মানে ক'ব পাৰে যে, আপুনি চকী-টেবুলৰ কথা কৈ আছিলে কওকচোন।
হয়, হয় মানে অকনমান হেই কি বুলি কয় এইটো আ অসুবিধাৰ সৃষ্টি হৈছিল, তাৰ বাবে ক্ষমা কৰিবা। বাকী মই কৈ আছিলো যে যদি মানে অ' চাৰি পাঁচ খন গাঁৱৰ লোক হয় তেন্তে জেগাত টো যদি তোমালোকৰ আহল বহল হয়, তেন্তে হ'লে মানে, ভাল হ'ব বুলি মই কৈছিলো। গতিকে যদিহে পাৰা, তেন্তে হ'লে লগতে যদি এশখন টেবুলৰ ৰিচিপচন কৰিব পাৰা তেন্তে সুবিধা হ'ব। কিন্তু তাত মানে তোমাৰ সমস্যাটো আহিব কি আ, যিখিনি মানে লোক তোমাৰ আ, খোৱা-বোৱা আদান-প্ৰদান কৰিব বা এনে কেটাৰিঙত থাকিব তেওঁলোকৰ মানে সংখ্যাটো অকণমান বেছিকৈ লাগিব, যাতে তেওঁলোকে ভালদৰে মানে সুচাৰু ৰূপে কামখিনি কৰি নিব পাৰে। গতিকে সেয়া তোমালোকৰ মানে কথা, মই এইটোৱে উপদেশ দিম যে, সিমান হ'লে মানে ভাল হ'ব।
অ' যদি আমি মানে আমাৰ হাততো অ ঠাই অলপ আছে যে আমি শ খন টেবুলৰ ব্যৱস্থা কৰিব পাৰিম মই ভাবো। যদি আমি এশখন টেবুলৰ ব্যৱস্থা কৰো বা আৰু লগত তো এখন টেবুলত চাৰিখন চকী কে ত আমাক সৰ্বমুঠ অ চাৰিশখন চকী লাগিব লগতে বাহিৰত যিখিনি মানুহ বহিব সেই মানুহখিনিক কাৰণে ছশখন যদি আমি চকি ধৰো তেন্তে চাৰিশ আৰু এ ছশৰ মাজত আমি যদি হিচাপ কৰো তেন্তে সৰ্বমুঠ আমাৰ এহেজাৰখন চক কি আৰু চা এশখন আমাৰ টেবুল লাগিব বুলি আপুনি যি পৰামৰ্শ দিছে।
হয় হয় হয় হয়, তুমি ঠিকেই বুজিছা।
উম হয়। তাৰ পিছত আ আপুনি যিহেতু ক'লে যে কেটাৰিঙৰ কথাটো কেটাৰিঙৰ মই মানে এটা আ গোট বিচাৰি ফুৰিছিলো, কেটাৰিং কৰিবৰ কাৰণে ল'ৰা কেইজন মানৰ মোৰ প্ৰয়োজন হৈছিল কিন্তু এত তিয়ালৈকে মই বৰ্তমান মানে কেটাৰিঙৰ কোনো এনেকে পোৱা নাই। আপোনাৰ হাতত যদি চিনাকি আছে তেন্তে আপুনি যোগাযোগ কৰিব পৰাকে মোৰ সুবিধাটো কৰি দিব নেকি?
অ হয়, আচলতে মোৰ তেনেকৈ মানে যোগাযোগত আছে বাৰু কেটাৰিঙৰ এনেদৰে দল আ ল'ৰাৰ দল। গতিকে আপুনি পাৰে তেওঁলোকক মাতিব মই তেওঁলোকৰ যোগাযোগৰ নম্বৰ আপোনাক দিম। কিন্তু কথাটো হ'ল মানে তেওঁ আচলতে তেওঁলোকৰ যিটো দল তাত আপোনাৰ অ পোন্ধৰ জন মানহে ল'ৰা মানে মই দেখিছো আজিলেকে। গতিকে যদিহে আপুনি পাৰে তেন্তে আগতীয়াকৈ তেওঁলোকক যোগাযোগ কৰি যদি তেওঁলোকক আৰু পোন্ধৰ জন আ ল'ৰা তাত মানে যোগদান কৰিবলৈ মানে উপদেশ দিয়ে যে আমাৰ এনেদৰে ডাঙৰ হব আ এশখন টেবুল থাকিব গতিকে আপুনি মানে সেইটোত নিজেতও বুজি পাইছে যে এশখন টেবুলত মানে পোন্ধৰটা ল'ৰাই টো আপোনাৰ নিয়ন্ত্ৰণ কৰিবলৈ অকনমান আও অসুবিধাৰ সৃষ্টি হ'ব পাৰে মই সেয়ে মানে তোমাক কথাটো কৈছো।
হয় হয় বুজিছো আচলতে মানে আমাৰ যি খাদ্যৰ পৰিমাণ সেয়াও অধিক হ'ব কাৰণ আমি বিভিন্ন ধৰণৰ আ খাদ্য আমি মানে আমাৰ যোগাৰ কৰিম বুলি আমি মনতে ভাবিছো। কাৰণ একমাত্ৰ ছোৱালীজনীৰ বিয়া যেতিয়া অকমান ভালদৰে যদি আমি আহাৰতো গ্ৰহণ কৰাব পাৰো আলহী অতিথিক যদি আমি শুশ্ৰূষা কৰিব পাৰো তেন্তে আমাৰে ভাল লাগিব। গতিকে আপুনি যোগাযোগৰ নাম্বাৰ টো আমাক যিমান সোনকালে দিব পাৰে আমি সিমান সোনকালে তেওঁলোকৰ লগত যোগাযোগ কৰিম আৰু তেওঁলোক কক এনে মানে অনুৰোধটো কৰিম যাতে তেওঁলোকে যদি পাৰে নিয়ন্ত্ৰণ কৰিব আৰু পোন্ধৰ জন বা ত্ৰিশ জন মানুহ মই ভাবো যে যথেষ্ট। এনেকে শকন টেবুল নিয়ন্ত্ৰণ কৰিবলৈ ত্ৰিশ জন মানুহৰ মই অনুৰোধ কৰিম। যদি তেওঁলোকে পাৰে তেন্তে, মই নিশ্চয় তেওঁলোকৰ লগতে কথাটো আগবাঢ়িম। তাৰপিছত আ যদি তেওঁলোকৰ লগত সেয়া সম্ভৱপৰ নহয়, তেন্তে আপুনি মোক পাৰিলে আৰু বেলেগ কিবা দল আছে যদি আপোনাৰ ওচৰত, তেন্তে আপুনি সেয়াও মোক যোগাযোগক নাম্বাৰ দিব পাৰিব। কাৰণ দুই তিনিটা দলৰ লগত যেতিয়া মই যোগাযোগ কৰিম। তেতিয়াহে মানে মই আচলতে গম পাম যে, কাৰ লগত মই কৰিলে ভাল হ'ব কামটো।
হয় হয় আচলতে, মইও সেইটোৱেই মই আচলতে মোৰ হাতৰ, আ চাৰি পাঁচ জন মান মানে, এনেকুৱা দলৰ পাৰি চাৰি পাঁচটা দলৰ আহ, যোগাযোগৰ নম্বৰ মনত থাকে আছে মানে। গতিকে, মই সেয়া তোমাক দি দিম। তুমি সকলো দলৰ সৈতে কথা চাবা, কিন্তু মোৰ উপদেশ এইটো যদিহে মানে অঁ কোনো এটা দলে কয় যে, আমাৰ ওচৰত এনেদৰে পোন্ধৰ জনেই আছে। আৰু আমি পোন্ধৰ জনী পাৰিম, আচলতে নিয়ন্ত্ৰণ কৰিব। তেন্তে হলে, আচলতে তেওঁলোকৰ কথা তুমি ভুল নাযাবা, কিয়নো এশখন টেবুল সেই পোন্ধৰ জন ল'ৰা মানে নিয়ন্ত্ৰণৰ মানে সম্ভৱেই নহয়, সেইটো আৰু বৰ্তমান মানে দিনত অঁহ বিয়া এখনত যি দুপৰীয়াৰ সময়, সেই দুপৰীয়াৰ সময়ত মানে আচলতে বা মানুহৰ সংখ্যাটো বৃদ্ধি হোৱাই দেখা যায়। গতিকে সেই কন সময়ত আঁহ কন নিয়ন্ত্ৰণটো কৰিবলৈ মানে অকনমান জটিল হৈ পৰে। গতিকে মই সেয়েহে বিচাৰো যে যিমান পাৰা মানে আঁহ, বেছি লৰা অনাৰ মানে চেষ্টা কৰিবা। তেতিয়া সুবিধা হব, বাকী বাচন বৰ্তনৰ কথা কি ভাবিছা? এনেকুৱা মানে বনোৱা মেলা হওক বা কেটাৰিঙৰ কাৰণে হওক, সেইখিনি মানে বস্তু
হয় হয়, বাচন বৰ্তনৰ কথা মই আপোনাৰ লগত মানে আলোচনা কৰিম বুলি ভাবি আছিলো। কাৰণ বাচন ব ৰ্তন খিনিও যোগাৰ কৰিব লাগিব। যিহেতু আৰু লগতে যি মানে বনাবৰ বাবে আজিকালিটো, সেইয়া খৰিত বনাব ইমান নোৱাৰি, লগতে কাৰিকৰ দুজন মানৰো মোৰ প্ৰয়োজন হ'ব, আৰু লগতে গেছৰ যি ষ্ট'ভ, তাৰো প্ৰয়োজন হ'ব। আপুনি যদি গোটেই খিনি মোক একেলগতে মিলাব পাৰে, মই পইচা পাতি কথাটো আপোনাৰ লগত পাতিম বাৰু। কিন্তু আপুনি সেইখিনি মিলাই দিব পাৰিব নেকি মোক?
আচলতে মোৰ ওচৰত তেনেকুৱা পাই যাবা, চিংগল স্তক আঁ এনেদৰে গতিকে, বাকী চিলিণ্ডাৰ সেইটো তোমাৰ দায়িত্ব মানে চিলিণ্ডাৰটো গোটোৱাটো। মোৰ হাতৰটো ইমান চিলিণ্ডাৰ নাই। অঁ দুটা চিলিণ্ডাৰ পাবা মোৰ ওচৰত। মানে খালি চিলিণ্ডাৰ সেই টো গেছটো তুমি ভৰাব লাগিব। বাকী তুমি যদি পাৰা মানে, সেই ব্যৱস্থাটো কৰিবা। বাকী মোৰ হাতত তেনে ষ্টভ মানে ওলাই যাব। চিংগল ষ্টভ তোমাৰ চাৰি পাঁচটা ওলাই যাব, চাগে দেই। চালে গতিকে পাই যাবা সেইখিনি, বাকী কাৰিকৰ মোৰ মানে মোৰ চিনাকিয়ে দিব লাগিব নে, তোমাৰ চিনাকি আছে?
সেইটোয়ে মই সুধিছো, কাৰিকৰৰ মোৰ প্ৰয়োজন হৈছে। গতিকে আপুনি যদি পাৰে ভাল কাৰিকৰ। মানে এটা দল লাগিব। কাৰণ অলপমান খাদ্যৰ যি পৰিমণ সেয়া অলপ সৰহ হ'ব। আৰু দল এটাই মোক প্ৰয়োজন হ'ব। কাৰণ দুজন তিনজন কাৰিকৰে এইখিনি ইমান খিনি বস্তু মানে, ৰান্ধি আদায় কৰাতটো অসম্ভৱ। গতিকে, এটা দল আচলতে পাঁচ ছ জনীয়া এটা দল মোক প্ৰয়োজন, গতিকে আপুনি যদি পাৰে তেন্তে দিব পাৰিব।
হয় আচলতে মোৰ ওচৰত তেনেদৰে মানে কটা কি বুলি কয়, কাৰিকৰৰ দল আচলতে দলৰ তেনেকুৱা যোগাযোগ নম্বৰ নাই। কিন্তু মোৰ মানে মই জনাত অঁ তিনিজন মই কাৰিকৰক জানো, আমাৰ দিবেন দা কাৰিকৰ আৰু পাপু কাৰিকৰ। আৰু মোমাই কাৰিকৰ নামেৰে এজন এনেদৰে সি বঙাইগাঁওৰ। বঙাইগাঁও নহয় আচলতে, নামটো ভুলকে আহিছে। এ দঙিয়া পাৰ দঙিয়া পাৰৰ এনেদৰে তিনিজনক মই চিনি পাওঁ। কিন্তু তেনেদৰে মানে দল হিচাপত মোৰ ওচৰত নাপাব। মই ভাবো যদি তেওঁলোকৰ লগত যোগাযোগটো কৰি আহ তেওঁলোকৰ সৈতে মানে কথাটো পাতে তেন্তে বেছি লাভৱান হব নেকি।
হয় হয় আপুনি মোক তেওঁলোকৰ যোগাযোগৰ নাম্বৰটো দিব পাৰিলে মই তেওঁলোকৰ লগত আলোছ